কি কৰিছা?
এ মই মাছ ভাজি আছোঁ, তুমি?
অ, ময়ো এনেই আছোঁ, তুমি কথা এটা কৈছ
আহ, কোৱাহুন
তুমি বোলো কথা এটা কৈছিলা যে।
অ, কি শকোৱাটো ন? মোৰ মনত পৰি গ'ল তুমি কথা এটা বুলি কওঁতেই।
যোৱাৰ আগত মোক শিকাই থৈ যাম বুলি কৈছিলা।
অ, কালি মোৰ তোমাক আধা কোৱা হ'ল ন?
নাই কোৱাই নাই তুমি মোক।
অ, মই ধেত মোক বেলেগ এটা ক যে তোমাক কোৱা নিচিনা ফিল হৈ গ'ল এ মানে ধেৰ শিকিবলৈ মন কৰি থাকে যে আৰু বহুত মানে লগৰ বিলাকে গম পাইছে ন মই যামগে বুলি। সেইটো কাৰণে মানে শিকিব বিচাৰি থাকে।
মাজতে তুমি এটা এ ফালৰ পৰা শিকাইছিলা।
এন যি ঔ ফালৰ পৰা শিকালোঁ অলপ ভালে মান শিকালোঁ।
অ,
তাকে, হেৰি তুমি কোনটো শিকিবা এতিয়া চকলে কেক নে নৰ্মেলকৈ শিকিবা?
প্ৰথম নৰ্মেলটো কোৱা।
অ, নৰ্মেল কেকটো তোমাৰ লাগিব হৰি উম, হ অ, দিম তুমি প্ৰথম চৰি এটা ল'বা,
উম,
অ, প্ৰথম তুমি লিখি লোৱা সখিনি ঢেৰ ক'ব লাগিব ন' মই। পাহৰি থাকিবা তুমি পিছত নহলে। অ,
অ, প্ৰথম তুমি, হেল্ল' প্ৰথম তুমি যোনকিটা বস্তু আনিব লাগিব হয়তো লিষ্টখিনি কৈ দিয়া মই সেইখিনি লিখি লওঁ তাৰপা তুমি কেনেকে বনাব লাগিব সেইখিনি কৈ দিবা।
অ,
অ,
প্ৰথমতে আনিব লাগিব, তুমি দম দুটা লিখা।
দিম দুটা, দিম দুটা, অ,
তাৰপিছত, তোমাৰ, অ, লাগিব, চেনি।
কিমান আনিম চেনি?
চেনি তুমি, আধা কেজি শিকিবা ন এতিয়া?
অ,
এপোৱা মান আনিলেই হল।
আৰু?
তাৰপিছত তুমি ৰিফাইন আধা লিটাৰ বটলটো আনিলেও হ'ল, এনেও পিছতো তুমি ব্যৱহাৰ কৰিব পাৰিবাই।
অ,
নহ'লে তুমি ত্ৰিশ টকীয়া বটল বিলাক যে পাইছা সৰু, দেখিছান নাই জানো।
হ'ব যিকোনো এটা আনিম আধালিটাৰ বুলি ৰিফাইন আধা লিটাৰ।
অ'।
উম, হেল্ল'।
ময়দা এপোৱা।
ময়দা এপোৱা।
অ'।
ময়দা এপোৱা, উম।
তাৰপৰা বেকিং পাউদাৰ এটা টেমা।
টেমা।
অ'।
বেকিং পাউডাৰ ন'।
অ' বেকিং পাউডাৰ।
অ', অ', বেকিং পাউডাৰ টেমা এটা।
তাৰপিছত কি আছিলে অ' চোদা।
চৌদা খাৰ।
চৌদা খাৰ অ'।
উম, চৌদা। খাৰ উম।
তাৰপিছত তোমাৰ এই ভনিলা এচেঞ্চ বুলি কয় সেইটো তুমি পাবা কেকৰ দোকানত।
অ'।
তোমালোকৰ তাত অ' তোমাৰ লগত তাত আছে এখন দোকান মই মাজে মাজে বস্তু আনোগে।
উম।
তোমাৰ লেফ্ট চাইডে সোমাই যায় যে তোমালোকৰ সেইফালে। লেফ্ট চাইডে নতুনকে দোকান এখন খুলিছে তোমালোকৰ চেটাৰ পৰা যে।
অ'।
তোমালোকৰ ঘৰ ফালে যে সোমাই যায়।
অ'।
লেফ্ট চাইডে দোকান এখন খুলিছে নতুনকে তুমি সেইখনক সুধিলে গ'ম পাবা।
অ'। কি বুলি ক'লা নামটো?
ভনিলা এচেঞ্চ।
বনিলা এচেঞ্চ উম, কেইটা সেটো।
সেইটোও তুমি এটা লাগিব। মানে এটা বটলে তুমি দুই তিনি টোপালহে দিব লাগে। অ' তুমি কেকত মানে কেকৰ, এই যে ডিমৰ যে গোন্ধ এটা আহি থাকে যে।
অ' গোন্ধটো।
সেই গোন্ধটো নাইকিয়া কৰাবৰ কাৰণে এই এচেঞ্চটো দিয়া হয়।
অ', অ'।
তুমি তাৰ তিনি চাৰি টোপাল দিব লাগে এটা বটল বহুত দিন যায়। বহুতটা কেক বনাব পাৰি মানে এটা বটলৰ পৰা।
উম, আৰু।
তাৰপিছত তোমাৰ সেইকেইটা হ'ল ন', তাৰপৰ তোমাৰ, তুমি ক্ৰীম দি পেলাই বনোৱা কেক বনাবা।
কিয়নো মই সেইটো বেপাৰ হিচাপে কিনো ন'।
অ', অ'।
উম।
তেন্তে তোমাৰ হেৰি লাগিব, অ' ক্ৰীম এটা। একেখন দোকানতে পাবা তুমি।
অ, গোটেইখিনি বস্তু মানে এইখন নবেনাই ব
অ'।
তকল ফিলম বুলি দেখিলে হ'ল ন।
অ, মানে উইপিং, ক্ৰীম বুলিও কয়।
ৱেপিং
অ, বাটাহ কম বুলিও কোৱা।
অটিন, ট্ৰম। এটা, উম।
তাৰপিছত তোমাৰ? হেৰি স্প্ৰিংকললছ। স্পিং, স্প্ৰিংকলটো কোনটো গম পাইছ নে।
কটো।
এই কেক বিলাক যে ধুনীয়া লাগিবলৈ যে আমি যে ওপৰত জিলিক মিলিক যে দেখ
অ', অ', গোটি, গুটি গ
অ', অ', সেইবোৰ বুলি কয়।
সেইটো কেনেকে খোলাকে পাম নে, পেকেট।
সেইটো তুমি যদি অনলাইন লোৱা তেন্তে তুমি সেইটো পেকেট কও পাবা। বটলটোও পায় সৰু, সৰু আৰু দোকানতো তুমি খোলাকেও পায়, পেকেটতো পায়।
এতিয়া নতুন, নহ, খোলাকে আনিলেই হ'ব চাগে।
খোলাকে আনিবা, কমাই।
কেইটকা, কেইটকা?
তুমি এনেও সিহঁতে এপুৱা মান দিয়ে এপোৱা মান দিয়ে নেকি? আশী টকা মানৰ তুমি লৈ আহিবা।
স্প্ৰিংকল ন'?
স্পিংকল সেইটো মানে তোমাৰ বহুত ধৰণৰ পায়।
উম।
বল নিচিনা সৰু-ডাঙৰ তোমাৰ হেৰিকিতো গুলপীয়া ৰঙৰ পায়। অ, গুলপীয়া ৰঙৰ পায়, বগা ৰঙৰ পায় তাৰপিছত, আকৌ তোমাৰ হালধীয়া তাৰ পা, তোমাৰ চিলভাৰ ৰঙৰ, আৰু এটা থাকে তোমাৰ। চব ৰং, মিক্স হৈ পেলাই সেইটো আকৌ দীঘল, দীঘল। এই সৰু কাপ কেকবিলাকৰ ওপৰত বেছিকে দিয়ে সেইটো। সেই তেনেকুৱা পাৰা। তাৰপিছত তুমি আনিব লাগিব নজেল
উম।
নজেলটো কি গম পাইছা?
কি বস্তু?
এই কেকত যে ফুল বিলাক যে বনাই যে
হা-হা?
কেকৰ যে ফুল বিলাক থাকে।
অ'।
সেই ফুলবিলাহটো নিজে এনেকে বনাই দিব নোৱাৰি সেই নজেজেলটোত মানে নজেলটোত ডিজাইন কিছুমান বনোৱা থাকে।
অ'।
ক্ৰীমটো যেতিয়া তুমি বেগ পাইপিং বেগত ভৰাই পেলাই হেচি দিবা।
পাইপিং বেগ মানে?
পাইপিং বেগ মানে প্লাষ্টিকৰ বেগ এটা থাক, পলিথিন মানে পলিথিনৰ আৰু তুমি দেখিলে চি-বুজি পাবা মানে বস্তুটো। সেইটোত তোমাৰ নজেলটোও ভৰোৱা থাকিব ক্ৰীমো ভৰাব লাগিব। তেতিয়া তুমি হেচিবা মানে ক্ৰীমটো ওলাবলে তেতিয়া সেই নজেলটোৰ কাৰণে ডিজাইন বনি ওলাই আহিব ক্ৰীম
অ'।
এই তেনেকে মানে তুমি কেকটোৰ ওপৰত আঁকিব লাগিব ফুলবিলাক।
উম।
সেই দুটা বস্তু একে ৰাখিবা, মানে তোমাক ডিজাইন শিকাবলৈ সেইকেইটা বস্তু লাগিবই।
উম।
তাপা তোমাৰ এইখিনি হ'ল ন'? তাৰপা
এইকেইটা-এইকেইটা পেং-পেকেটকেইটা কেইটা কেইটা আনিম?
তুমি পেকেট এতিয়া পেকেটবিলাকৰ দাম কম দেই, পাঁচ টকাকে লয়
উম।
তুমি পাৰিলে ছটা, পাঁচটা-ছটা মান লৈ ল'বা। মানে পাইপিং বেগ ঢেৰ লাগে। আৰু তুমি নতুন-নতুন কে সিকিবা ন'? তুমি ডাইৰেক মানে কেকত ক্ৰীমটো ল নালাগে মানে পাইপিং বেগত ভৰাই যেতিয়া, তুমি চাইডত ক্ৰিমটো লগাবা তেতিয়া মানে তোমাৰ শিকিবলৈ সুবিধা হ'ব। নহ'লে তুমি প্ৰথমতেই যদি চামুচেদি কেকত ক্ৰীমটো লগাবলে চোৱা, কেকটো ইমান ভাল নহ'ব মানে। এতিয়া আমি প্ৰথমতে ৰিস্কটোনো কিয় লওঁ, হয়নে নহয়?
উম। তাকে।
তোমাৰ
তেতিয়াহ'লে কমাই-কমাই লৈ
এতিয়া, আ-প্ৰ-প্ৰথমতে হেৰিটো আনিবা ক্ৰীম তোমাৰ ফিহনা বুলি কয়।
উম।
সেইটো বহুত হয় মানে ক্ৰীমটো বেছি হয় জোখতকে। সেইটো দামো কম, ফিয়না বুলি ক'বা দোকানত, সেইটো ক্ৰীম দিব, সেইটো ক্ৰীম আনিবা তুমি।
উম।
তেতিয়া তোমাৰ লাভ হ'ব মানে।
তাকে।
ঠিক আছে হ'ব তেন্তে। মই তোমাক মাছটো লৰাই আহি ফোন কৰি আছোঁ।
অ, অ।